অ', শুনিছোঁ শুনিছোঁ।
অ', ময়ো শুনি আছো এতিয়া।
কি কৰিছা?
অই পদূলিলৈ ওলাই আহিছোঁ খোজকাঢ়িবলৈ
অ', বতৰ কেনেকুৱা সেইফালে?
বতৰ ডাৱৰীয়া বৰষুণ এজাক দিলে অলপ ডাঙৰ।
তাকে।
মই আকৌ তোমাৰ শুলো তোমাৰ বৰষুণ দি থাকোতে হেৰিয়াত দেউতাক ফিৰি উঠাই পেলাই শিছিলো যে।
অ'।
আহি পোৱা আহি পোৱাৰ পিছৰ পৰা শুলো খুলো। অঁ এই আঢ়ৈ ঘণ্টা তিনি ঘণ্টামান ক'লোঁ
তাকে মই আকৌ উঠিছোঁহে তোমাৰ চাৰে বাৰটামান বজাত।
অ' কালি ৰা
মই তোমাৰ এনেই শুই আছো এতিয়া কালি অকমান দেৰি হলো খোৱা
আহ।
চাৰিটা মানহে বজিলে মানে খোৱা বোৱা কৰা হ'ল।
আহ। আজি আকৌ কি হ'ল জানা নাই?
এক
আমাৰ এই ওচৰৰ স্কুল এখনত তোমাৰ সেই ল'ৰা ছোৱালীবোৰে ৰা মধ্যাহ্ন ভোজন কৰিলে আৰু মানে ধৰি ল দুপৰীয়া আহে খালে
আহ তাৰপিছত
তাৰপিছতে তোমাৰ গোটেই ল'ৰা ছোৱালী পেট বিষাব লাগিলে নহয় আৰু।
অহ তাৰপিছত
মানে এই হেডমাষ্টৰে মানে তোমাৰ পাচলি কিনি আনিছিলে।
অঁ
কিনি অনা পাচলি এনে খিচিৰিতে দি মিক্স কৰি পেলাই এনেকে খাবলৈ দিছিলে ডিমো দিছিলে তাৰপিছত তোমাৰ এনে বিশষক্ৰিয় হৈ গ'ল বুলি কৈছা আৰু মানে তোমাৰ ডক্তৰ খিনিয়ে সেই বুলিয়ে সন্দেহ কৰিছে
অ
সেইটো কথা তোমাৰ এই ওচৰৰে আদৰ্শ হস্পিটেলৰ পৰা তোমাৰ ডটৰৰ টিম আহিলে। আহি পেলাই চেক কৰিলে। তাৰপিছতে তে তেনেকেই কৈছে।
তাকে ভয়ে লাগেও
এ কি কৰিবা এতিয়া তোমাৰ শাক পাচলিত মেডিচিন দিয়ে আৰু
স আজিকালি চব বস্তু সাৰ দিয়ে গম পাইছ নে
স সাৰ দাই
মাছৰ পৰা মাংসলৈকে ধৰি শাকৰ পৰা পাচলিলৈকে
চবতে খাই চবতে খাই এতিয়া ব্ৰইলাৰ টো কম খা নহয় ব একদম তাতো অকল মেডিচিনেিয়ে বনাই ব্ৰইলাৰত
কিন্তু মানে ঔষধৰ যত সি ডাঙৰ হয়
সাৰ নহয় অ', কিন্তু সেই মেডিচিনৰ জতে সি ডাঙৰ হৈছে
খোৱাতটো কেনেকুৱা হ'ব যিটো বস্তু জোৰ জবৰ জস্তি ডাঙৰ কৰা হয়
অ, হয়। হয়। হয়। কিন্তু খাবলে ভাল লাগে সেইটোহে
মই আকৌ সেইটোৱে ভাল পাওঁ
ময়ুৰ
মই বেলেগ ইমান এটা পচন্দকৰো হাঁহটো ভাল পাওঁ বাৰু মানে ব্ৰইলাৰ পিছতে ব্ৰইলাৰকে বেছি হাঁহ ভাল পাওঁ কিন্তু হাঁহটো নাপালে ব্ৰইলাৰ হলে ভাল লাওঁ মানে বাকী মোৰ এইবিলাক পন্ন কিমান
অ', মোৰ আকৌ কয়লা মই ব্ৰইলাৰ কি কয়লা ভাল পাওঁ
মই কয়লাৰটো বেয়া পাওঁ কয়লাৰটো মানে অকমান হেৰি মানে তোমাৰ ব্ৰইলাৰটোতকে অকমান বেলেগ মুৰ্গী মাংস নিচিনা লাগে যে অ', মুৰ্গী মাংস ভাল নবা।
অ', অ', মই মোৰ কেচ নাই মই খাই দিওঁ মই মুঠতে গাহৰিটো নাখাওঁ আৰু।
অ'। তুমি কথা এটা গম পোৱা নোপোৱা আমাৰ। আচলতে কয়লাৰ মানুহে চিনিয়ে নাপায়।
কি কোৱা।
সঁচাকে সুধিবা আৰু।
সেইত।
অ', সঁচাকে তুমি এ মাংস ক দোকানী কেইটাক গৈ পেলাই সুধিলো সিহঁতি কয়লা কি বস্তু চিনধ বাা কইলাৰ নিচিনাই নেকি বুলি সোধে
কেলে তেনেকুৱা হেই আজিলৈকে কি কয়লা খাই পোৱা নাই নেকি
কয়লাৰ আজিলৈকে মই কোনো এখন দোকানত কয়লা কটা দেখা নাই এই দু্বছৰ আঢ়ৈ বছৰ ছছ
মোক দেউতাই গালি পাৰে তই ব্ৰইলাৰবোৰ নাখাবি ব্ৰইলাৰ তে কয়লাৰতো অকণমান হ'লেও ভাল কয়লা আনি খাবি মই বোলো ইয়াত কয়লা পালেহে খাম ক'ত পাম। চিনিয়ে নাপায় মানুহে কয়লা। কয়লাৰ নাপায় কেলে নাজানো অকল বইলাৰ চবতে।
অ'।
এ', আমাৰ ইয়া আমাৰ ইয়া আজিলৈকে পাই পাইছে। নাই সুধিবা আকো নাই সিও নাই বুলি কব।
অ', শুনা আকৌ।
কোৱা।
তাৰপৰা তোমাৰ স্কুলখনলে তোমাৰ হেৰি আহি গ'ল মেডিয়া- চেডিয়া আহি গ'ল।
তাৰপিছত।
মানে তোমাৰ ইমান খিনি ল'ৰা-ছোৱালী অসুখ হৈছে একেলগতে সেইকাৰণে অভিভাৱক। গৈ অকমান হেৰি পাইছে নহ। তাৰপিছতে আহিলে তাৰপৰা হেডমাষ্টাৰ বাৰু কেচটো চম্ভালি ল'লে।
অ,।
যে হেৰিয়টো কি বুলি কয় এনেকুৱা শাক যে। এতিয়া পাচলি অনাতো হয় আৰু কি আৰু এতিয়া ঘৰৰ পাচলিতো মই আনিব নোৱাৰো। আৰু আহ', মানে সেই শাক-পাচলি খুৱাবই লাগে নহয় এল পি। স্কুলত এইবোৰ ৰুটিন থাকে নহয়।
তাকে এতিয়া মাষ্টৰ পঢ়োৱাবই নে স্কুলতে সময় দিব নে খেতিয়ে কৰিব।
অ, সেইটোৱেটো কথাটো নহ এতিয়া তোমাৰ আৰু এতিয়া আনিছিলো আনিছিলো। সেই সন্মুখৰ দোকানখন। আনিছিলে-পাচলি তাৰপৰা। বাইদেই খুব ভয় খাই আছে তাৰ নাম ল'ব বুলি।
তাৰপিছত।
কিন্তু সেইয়া মাষ্টৰটোৱে যেনিবা নকলে আৰু।
অ এইবিলাক ক'লেও বেয়া নহয় বদনামটো ওল যায় এতিয়া তুমিহে গম পাইছা তাৰ পিছত। পিছত আকৌ তেনেকে হ'লে আকৌ গোটেই মানুহে গম পাই যাব।
বদনামটো ওলাই যাব তাৰপিছত আকৌ তোমাৰ পাচলি বেপাৰীটোৰ লগতো এনেই সম্পৰ্কতটোও বেয়া হোৱা। হ'ব।
অ আৰু যদি কাৰোবাৰ পতকে কিবা এটা বেছি হৈ যায় তাক আকৌ পুলিচেও উঠাই নিব।
অ সেই পুলিচে উঠাই নিব নিব।
অহ।
কিন্তু সেই মেডিচিনতে ভাল হ'ব বুলি কৈছে ল'ৰা-ছোৱালীবোৰ আৰু তাতে আজি বতৰটো বেয়া কাৰণে বাৰুকে। ছালিকম।
তাকে।
সেইকাৰণে এপৰলে ৰক্ষাহে পৰিলে।
তাকে কিনো হৈছে জানো আজি তোমাৰ কালি আমাৰ ইয়াত আজি তোমাৰ কালিতকে বেছি। গৰম গম পাইছা নাই।
গৰম নেকি।
এই ঘামি তিতি আছো ফেন দুখন লাগি আছে যদিও।
অ', সেইয়াত আকৌ আমাৰ ইয়াত আকৌ তোমাৰ ৰাতিপুৱা আগবেলাৰ পৰা পুৰা ৰ'দ, চাৰে দহটা এঘাৰট লৈকে।
তাৰপিছত বৰষুণ।
তাৰ পিছত ধাৰষাৰ বৰষুণ আও এই এতিয়া অলপ আগত মুকলি কৰিছে বতৰটো।
বহুত ডাঙৰ ডাঙৰকৈ বোলে বিজুলী মাৰিছিলে।
এই বিজুলী মাৰি আমাক।
মেঘে গাজিছে বোলে বিজুলী মাৰিছে মায়ে গৈছে মোক ফোন কৰি।
এই হয়, হয়, অলপ আমাৰ অকমান আঁতৰ গাঁও এখনত বিজুলী পৰিলে নহয়।
আজিনে?
অ', আজি নহয় সেই পৰহি দিনাখন যে খুব বতৰ বেয়া আছিলে। তাৰপৰা তোমাৰ মানুহঘৰ ৱালত বিজুলী পৰিলে ৱাল ফাটি গ'ল।
বা, এদিন আমাৰ ঘৰত তেনেকুৱা কথা এটা হ'ল নহয় গম পোৱা নোবোৱা!
কি হৈছিলে?
মানে বতৰটো খুব ডাৱৰীয়া কৰি আহিছে বতাহ মাৰিছে মানে
অঁ।
তাৰপিছত আমি ঘৰৰ মায়ে মই ককায় দেউেতাই আৰু আইতাই বহি বহি আছ আগফে বাৰাণ্ডা খ
অঁ।
মানে এনেকে গিল লগোৱা আছে আৰু বাৰাণ্ডা খনত, তাৰপিছত আমি ভিতৰ হে বহি আছো।
অ', মই তোমালোকৰ ঘৰলে গৈছো নেকি এই এবাৰ এই বিয়া এখন খাবলৈ।
অ', আহিছা সপাই।
অঁ।
তাৰ পিছত তোমাৰ মানে তাত মই বহিলৈ পেলাই, মাহঁতে কথা পাতি আছে মই বোলো বতৰ দাৱৰিয়া কৰিছে মই বেত পাতত মানে মোৰ বেটপাত অকণমান মানে হেৰি ভাগি গৈছিলে সেইটোক মই চিচ মাৰি আছিলো মানে।
অঁ।
তাৰপিছত বিজুলী মই একো দেখা নাই আমাৰ গোটেই মানুহ কেইটাৰ মাজত মোৰ হাতটো ওচৰত আহি ফেতেৰেকে মা ানে তোমাৰ ফুটি গৈছে জুই এককা ওলাই গৈছে মুখৰ আগত গোটেই। মই কি হ'ল একো ধৰিবই নোৱাৰিলো মায়ে চিঞৰি দিলে। মই একদম হাত ভৰি চ'ব কঁপি গৈছো গোটেই। মানে গোটেই মানুহকেইটাৰ মাজতে থাপ কে ফুটি গৈছে মানে তোমাৰ নীলা ৰঙৰ জুই একুৰা আহি পেলাই ডাইৰেক্ট।
কৰো একো নহ'লে নহয়?
তাৰ পিছত বিশ্বাস কৰা ৰাতিয়ে মানে, হেৰি ঘটনাটো তোমাৰ আবেলি দি তিনিটামান বজাত হৈছে।
অহ।
ৰাতি সাত তাৰ চাৰে সাতটাামান বজালৈকে গোটেই ঘৰটো খাৰ খাৰ গোন্ধাই থাকিলে।
অ', অ', অ', মানে বিজুলীয়ে পৰিছিলে।
অহ।
কমকে আৰু কনিবা, অ', এই এতিয়া আমাৰ যোন ঘৰত পৰিছে গাঁওখনৰ সিহঁতৰ একদম মাত টি, মানে মাটিটো গাঁত হৈ গ'ল মানে। মাটি গাঁত হৈ গৈছে মানে তোমাৰ। আনা কঁকাললৈকে সোমাই যাব পাৰ গাঁত বিজুলী
গম পাইছোঁ।
প্ৰত্যেক বস্তুৱে আকৌ আকৌ সেয়া গছত পৰিলে তোমাৰ গছ ফালি দিয়ে যিমানে ডাঙৰ গছ হওক।
এই বহুত হেৰি এইটো আৰু বিশেষকে আমাৰ মানে দেউতাই মোক গালি পাৰি কেলে মই মানে এই বেত পাতত মই যে ঘঁহি যে আছিলো চিজকাগজ বস্তু
আহ।
সেইটো ঘঁহিলে তোমাৰ পজিটিভ এনাৰ্জি মানে। গম পাইছা নহয় উৎপন্ন হয় বুলি।
অ', পাইছো পাইছো।
অ', আৰু বিজুলী সদায় নিগেটিভটো থাকে পৃথিৱীত আমাৰ পজিটিভ থাকে। সেই কাৰণে আমাৰ সেইদখত আহি ঢাপকে ফুটি গ'লহি।
অ', অ', বাৰুকে তোমাৰ কম সৰুকে হল বুলি হে, নহলে গমেই নাপালা হেঁতেন আক।
এ সৰুকে মানে তোমাৰ বহুত ডাঙৰ শব্দ দিছে মানে, কাণ চান তাল মাৰি যোৱা নিচিনাকে। হটাকে বুতিচে মানে আৰু নীলা ৰঙৰ জুই এডোখৰ মানে দেখি গৈছে চবেই, কিন্তু কোনডোখৰত ধৰিব নোৱাৰিলে। এইডখতে ফুটিছে জেগাতো কোনো দেখা নাই। খাই দিব পৰা নাই কিন্তু দেখিছে মানে ডাইৰেক্ট চিককে থাপকে ফুটি গৈছে।
অ' অ' আকৌ হেৰি হৈ যায় ধৰি লোৱা তোমাৰ ঘৰৰ ওচৰতে বিজুলী পৰিছে নহয়। গোটেই ঘৰখনত কাৰেণ্ট কাৰেণ্ট বস্তু চ'ব একেচতে ফালি ফুলি মানে হেৰি কৰি দিয়ে।
গমপাইছো, কিন্তু আমাৰ ঘৰৰ ভিতৰত সেইটো বস্তু সোমায় কিন্তু কাৰেণ্টৰ বস্তু এটাও বেয়া নহ'লে।
ভাগ্যৰ ভাল আছিলে এতিয়া এই এই যোন ঘৰৰ মানুহৰ হৈছে সিহঁতৰৰ ঘৰৰ বোৰ্ড এখনো চিন নাই। নাই গ'ম পাইছা নাই।
এনেকুৱা কে।
এ আচৰিতও যাবা বৰ্ডখন কোনোবাই খুলি লোৱা নিচিনা মানে খুলি আনিছিল।
অ' মানে জ্বলি গ'ল।
চুইচ বৰ্ড একোৱেই নাই অকল ওৱাৰ কেইডাল হয়, এখনো নাই মান তাৰপিছত আকৌ তোমাৰ ইনভাৰ্টাৰ বেটাৰীটো গ'ল।
অ'
গটাই কোলা পৰি আছে।
ভাল লচ
হটা মানুহ শুই থকাতে আছিলে তাৰপা ৱালখন সেই শুই থকা কাষৰৱালখন ফাটাকৈ ফাটি গৈছেগেলা বোলে তাৰপিছত তোমাৰ এইেই মানুহটো অকলে শুৱে এনেই ৱালখনৰ কাষত। তাৰ পিছত মানুহটোৱেকাৰণে ঘৰখনৰ মূল মানুহটোৱে ভাল ভয় এটা খাই গ'লতো।
টোপনিতে হিচাত পৰিবলৈ হ'লে বৰ্ড যেতিয়া উৰি গৈছে।
তাৰপিছতে এ কাৰেণ্টৰ অলপ চুইচ দিবলৈ চাইছে বৰ্ডেই নাই।
তাৰ পিছতহে গ'ম পাইছে, কথাটো বিজুলী পৰি বাহিৰ চাইদৰ পৰা মানে গোটেইটো গাঁত ৱাল ৱালৰ কাষত
অ'
এই নকবা আৰু অকল এঘ নহয় দুঘৰত পৰিছে এঘৰত অকণমান কম বাৰু।
এই মই এবাৰ ঘৰলে যাওতে বিহুৰ সময়ত। তোমাৰ যেতিয়া খুব যে বৰষুণ দিছিলে, বিজুল মাৰিছিলে আমাৰ গাঁৱত। মানুহ এঘৰত নাৰিকল এজোপাত পৰি পেলাই গোটেই নাৰিকলজোপা জ্বলি গ'ল মানে জুই লাগিয়ে থাকিলে তিনি ঘণ্টামান। বৰষুণতে জ্বলি আছে দপ দপকে।
অ' আৰু হেৰি তুমি ওচৰলে যাব নোৱাৰা নহয় মানে তোমাৰ আধানটো টানি থাকে। গ'ম পাইছা নাই অ' তোমাৰ য়ে তুমি যদি ওচৰলৈ যোৱা মান তোমোকো এনেকৈ টানি দিব মানে বিজুল এনেকুৱাই।
উম, তোমাৰ মানে সেইটোত ইমানেই শক্ত শক্তি থাকে ইমানেই শক্তি থাকে সেই বস্তু যদি ধৰি ৰাখি যদি তাৰ পৰা যদি মানে বিদ্যুৎ ইলেক্ট্ৰিচিটি বনাই মানে
অঁ।
পৃথিৱী মানুহ গোটেইখিনিয়ে লৈও শেষ কৰিব নোৱাৰে পৃথিৱীত যিমান খিনি এ বৈদ্য়ুতিক বস্তু আছে গোটেইখিনিয়ে সিমান খিনি শক্তি লৈও মানে সিহঁতি শেষ কৰিব নোৱাৰে মানে বহুত থাকি যাব। আৰু কোনোদিনে এটাই নহয় এইটো শক্তি
ইমানেই পাৱাৰ ফুল না বিজুলীটো।
অ' কিন্তু ধৰি ৰাখিব নোৱাৰে কাৰণে আজিলৈকে কোনো কামত ব্যয়ৱহাৰ কৰিব পৰা নাই। কিন্তু বহুত শক্তিশালী বস্তু মানে আমাৰ পৃথি, এ, গোটেই পৃথিৱীখনত যিমান লাইট আছে তোমাৰ গাড়ী আছে, কম্পিউটাৰ আছে, কিবা চব চলিব মানে।
সেইটোৱে বুজি পাইছো। মানে ধৰা এক ছেকেণ্ডতে পৃথিৱীখন খাল কৰি দিয়াটো কম কথা নহয় আক। ইমানতটো শক্তি তোমাৰ সাধাৰণ বস্তুত থাকিব নহও।
তাকেহে।
বাকী, মই মই কিবা কাম এটাত লাগি আছো এ কামটোতে ধৰো নেকি, অলপ দেৰি কথা পাতিলো নহয়। অঁ, হ'ব দিয়া।
অঁ।